হেল্ল', হয়, মই এয়া ঘৰৰ ওচৰতে কোৱা।
অ', হেৰি এইটো কি কয়, চাহ তাহ খালা?
খালো চাহ, তোমাক এই তোমাক কথা এটা কবলগীয়া আছিলে মোৰ। এ, মই কাম এটা বস্তু এটা মানে কৰিম বুলি ভাবিছোঁ, মোৰ লগত কৰিবা নিকি? এ, মানে নতুনকৈ আজিকালি এটা কলৰশ্বিপ ইছে দেখিছা?
অ'।
এই কলৰ চিপছটো মানে, তাৰমানে তেনেকুৱা এটা কলৰ মানে চিপছৰ হেৰি খুলিম বুলি ভাবিছিলোঁ।
অ', পাৰি, পাৰি কৰিম দিয়া। মানে কোনে, কি এইটো পাৰ্টনাৰশ্বিপত কৰিবানে নে, কি অকলে কৰিম বুলি ভাবিছা?
পাটৰ্নাৰশিপক কৰিম বুলি ভাবিছো মানে পাটৰ্নাৰশ্বিপতে, কৰিব লাগিব ইমান খিনি কাম মই অকলে কৰাটোতো সহজ কথা নহ'ব ন। মানে কলৰ চিপচৰ কাৰণে সেইটো কলো লাগিব ন কল মানে কলৰ চাপ্লাইতো মানে অ' কলৰ চাপ্লাইতটো লাগিব না আৰু জি টি কলেওদি নহব এইটো জাহাজী কল লাগিব। অ' জাহাজী কল লাগিব তাত। মানে পেকেটিং চিষ্টেমত কৰিম পেকেটত য খৰচ যাব দুট দুটামান যাব পেকেটিঙত পাঁচ পেকেট চিপছত। পেকেটিঙত দুটকা মান যাব সেইটো হিচাপত কৰিম বুলি ভাবিছো।
অ দিয়া হ'ব তেনে কলৰ শুনা কলৰ মোৰ চাপ্লাই আছে মোৰ মানুহ আছে মানে। কলৰ ইহঁতে বেপাৰ কৰে মই সিহঁতৰ তাৰ পৰা কলটো মিলাই তোমাক দিব পাৰিম।
অ' তুমি কলকেতো কম কল নুশুমাবা মানে প্ৰথম চাই লওঁ।
প্ৰথমতে-প্ৰথমতে আমি মানে আৰম্ভ কৰি চাই লওঁ কাৰণ এতিয়া হেৰি তোমাৰ। কোনোবা মানুহ আছে চিনাকি তেনেকে।
চুইচ মানে বনোৱা, বনোৱা মানুহ লাগিব আৰু মেচিনতটো লাগিব বুজিছা মেচিন টো আনিব লাগিব। মেচিনটোৰ দাম ষাঠি হাজাৰ টকা বুলি কৈছে। তুমি যদি পঁচিশ দিয়া অ' তুমি ত্ৰিশ দিয়া মই ত্ৰিশ দিওঁ ষাঠি মানত মেচিন টো আহি যাব।
অ' হ'ব তেনে তোমাৰ মানুহ।
মেচিনটো এ হেৰিয়াৰ পৰা আনিব লাগিব কিন্তু গুৱাহাটী পৰা আনিব লাগিব।
হ'ব গুৱাহাটীলৈ যাম দিয়া গাড়ীখন মোৰ গাড়ী কে লৈ যাম গুৱাহাটীৰ পৰা আহিমগৈ কালি। এতিয়া এটা কাম কৰিব লাগিব আগতে। তোমাৰ মানে মেচিনটো অনাৰ আগতে আমি এটা কাম কৰো। প্ৰায় গ্ৰাহকে চল। প্ৰথম দুটা আমি আৰম্ভ কৰি চাই লওঁ অলপমান
অ
মক আমি আৰম্ভ কৰে কৰো তাৰপিছত যেতিয়া আমি মানে ভাল
প্ৰথম প্ৰথম কম প্ৰথম শুনাৰ কথাটো কম পৰিমাণে কৰিব লাগে। প্ৰথম আমি মাৰ্কেটিংটো কৰিব লাগিব। প্ৰচাৰো কৰিব লাগিব যেন আমি বেলেগৰ দোকানৰ দোকানৰ পৰা চিপটো অলপ হ'লেও মানে দহ পেকেট এটা হ'ব পেও দিব চেষ্টা কৰিব লাগিব যে মানুহজনে লওক।
অ আমি প্ৰথমতে লাহে ধীৰে গৈ পেলাই মানে মাৰকেটিংটো কৰিলৈ। তাৰপিছত চবকে দেখাই কৰি বা টেষ্ট কৰাই কৰি চেম্পুল এটা দি পেলাই তাৰপিছত আমি মানে। এইেইটো মানে ব্যৱসায়টো অকমান ডাঙৰ কৰিব লাগিব
অ সেইটো তেনেকে কৰিব লাগিব বুজিছা।
উম তেনেকে কৰিলে তেতিয়া মানে তেতিয়া অলপ ভাল হয় আৰু তেতিয়া কি হয় তোমাৰ বেছি যেতিয়া পৰিমাণে জনাই দিবা তুমি আকৌ বেয়া হৈ যোৱা চান্সো থাকে। সেই কাৰণে আমি সোনকালে বনাই পেলাই প্ৰথমতে মানে চাব দিব লাগিব। তেতিয়া মানুহে দোকানত যেতিয়া ল'ব। ওলোৱা পিছত সেই বস্তখিনি চেক কৰিব। চেক কৰাৰ পিছত মানে সিহতে চাব ন যে এতিয়া এনেকা এনেককা কথা বস্তুখিনি চোৱা হ'ব তাৰ পিছত। কিছুমান চিন্তা গ পাই থাকাব যে মানে বস্তুতটো ভাল হয় তেতিয়া চিন্তা আমাৰ তেতিয়া আমি মানে। কিমাৰ হেয়তো।
মানে সেইটো কি কৰিব লাগিব জানে মই এটা ভাবিছোঁ যে ফ্লেভাৰ চিষ্টেমো কৰিম তিনি চাৰিটামান তিনি চাৰিটামান ফ্লেভাৰ উলিয়াম যেনেকে লেজ লেচৰ থাকে আংগুল চিপছৰ থাকে যেনেকে ক্ৰিমি। টো ফেলভাৰটো অনিয়ন ফেলছভাৰটো তেনেকৈ কেবাটাও ফেললভাৰ উলিয়ায়। বুলি ভাবিছে ফ্লেভাৰ কেইটা ধৰ উলিয়াই পেলাই চবৰে যদি এখন দোকানত যদি মানুহজনক মানে অলপ মানে কনভিনস কৰি পেলাই। দচ পেকেট, বিচ্ছ পেকেট দিব পাৰো তেনেকে। তেনেকে প্ৰচাৰ হ'ব।
অ', অ সেইটোয়ে সেইটোয়ে মই তোমাক কৈছো। তেনেকেই লাহে লাহে কৰিলেহে ভালকে মাৰি। টো হ'ব নহ'লে দেখোন আমাৰ প্ৰথমতে আৰম্ভ হোৱাৰ আগতে প্লব মাৰি দিব।
সেইটো এইটো কথা। সেই সেইটো কাৰণে মই মানে উপযুক্ত মানুহ কেইজনামমান বিচাৰিছো তাৰ মানে সেইটো কাম আগবাঢ়ি যাব মানে আগ্ৰহ আছে। য মানে তেনেকা মানে লগৰ বিচাৰি আছো তেনেককাে মই তোমাক সেইটো কাৰণে তোমাক ফোন কৰিলো
অ হ'ব তেনে সেইটো সেইটো কৰিলে ভাল হ'ব তেতিয়া তোমাৰো।
আৰু এইটো কাম মানে তিনি চাৰিজন মানে কৰিলে ভাল মানে বুজিছে মানে এ দুজন এজনে ক'ত লাগিব ইফালে যাব নে
সেইটোয়ে সেইটোয়ে আকৌ চাবও লাগিব মেচিনৰ কামো আছে তাৰপিছত তোমাৰ এয়া বাকৰ দোকানত গৈ পেলাই চেম্পুল দিব লাগিব। আৰু কিন্তু আমি অকল দৌৰি ফুৰিলে কষ্টতটো বেছি। লে বেয়া হয় প্ৰথমতে কমকে আৰম্ভ কৰি পিছত ডাঙৰ কৰিবলৈ ভাল আৰু বুজিছা।
অ মানে অলপ মানুহক জনাব লাগিব। কিমান হেল্ডি কি কথা সেইটো চিপছটো স্কলৰশ্বিপ যিহেতু এইটো হেল্ডিয়ে হ'ব ন এইটো কোনো চা ইফেক্ট নাই ইমান মানে অকণ ফ্লেভাৰটো ইউজ কৰা হ'ব। তাৰপিছত আৰু কিবা কিবি অকণ। মানে মছলা টাইপৰ সেইটো মছলা সেইবিলাক সেইটোয়ে অকনমান ইউজ হয় বাকীতো এনেকে। তাৰ মে ম তাৰে মেডিচিন চেডিচিন একো ইউজ কৰা নহ'ব ন।
অ মানে এইটো তুমি এতিয়া বিস্কুট টাই মানে কলৰ যোনটো বিস্কুট।
এটা ভাবিছো বুজিছা মানে আমি। চিপ্ছ টাইপৰ দিম পেকেটিং চিষ্টেমত দহটকীয়া পেকেট উলিয়াম। আৰু এটা ওলে ষাঠিটকী‌য়া তি ডাঙৰ পেকেট এইটো মানে ফেমিলি পেক বুজিছা মানে তাকে ভাবিছোঁ। টা আমি কাম কৰিম বুলি ভাবিছে, আমি এটা চেনেল খুলিম বুইছা? আমি চেনেলটো খোলা পিছত মানে জেগাই-জেগাই যাম, য'ত মানে মানুহ বেছি হয় মানে তেনেকে প-পাৰ্কে-চাৰ্কে মানে এনেকে গ'লো, ষ্টল-অ', ষ্টল দিব পাৰি। ভাল-আই-ভাল
অফাৰত দিলে মানে তেতিয়া হেৰি হ'ব তোমাৰ মানে ধৰা ষ্টলখন দি দিয়া লগে-লগে সেইকণ জেগা মানুহ চবে গমে
অ', নহ'লে আমি ক'বাত মানুহ মানে, অ', তুবা স্কুল ৰ মুখত, ক'বাত কলেজৰ মুখত ধৰা এনেকে ষ্টলটো বহালো। মানুহক টেষ্ট কৰালো। চিপছ্টো কেনেকুৱা? ৰিভিউটো ললোঁ। মানে তেনেকে ভিডিঅ' বনাই পেলাই তেনেকে বহুত ক্ষেত্ৰত মানে তেনেকে বহুত আগবাঢ়ি যাওঁ, বুজিছা?
আমি তেতিয়া মানে অনলাইনটো তোমাৰ দিব পাৰিম, এটা ৱেবছাইট নিজে বনাই পেলাই। বনাই বনাই পেলাই তেতিয়া মানে সেইটো এক্সট্ৰা কে, অ', অ', সেইটো হৈ যাব। হোম ডেলিভাৰী হ'লে মানে অলপ বেছিকে দিব লাগিব কৰিলে।
মানে মই এটা আচাৰ মানে পিকল যোনটো আচাৰ আচাৰৰ বিজনেছ এটা, অফলাইন নহয় দেই এইটো মই অনলাইন খুলিম বুলি ভাবি আছো। মিটৰ মানে যে চিকেনৰ চিকেনৰ পায়, বইল তাৰমানে মাংসৰ আচাৰটো, মটন তেনেকে সেইটো কৰিম বুলি ভাবিছো।
অ', ভালেই ভাবিছা।
অ', তাকে আচাৰটো মানে অনলাইনত তাৰ মানে, অনলাইন অৰ্ডাৰ কৰিব পাৰ মানে, পেজ এটা বনাই পেলাই যদি ইনষ্টাগ্ৰামত ষ্টৰি, তৰি লগাই। মানে তই হেৰি কৰি, মানে পিকল অলপ প্ৰথম-প্ৰথম অকণ ল' প্ৰাইজত দি দিম, ল' প্ৰাইজৰ অফাৰত গেট ওৱান বাই ওৱান ফ্ৰী টাইপত মানে এটা লগত এটা ফ্ৰী নিচিনাকৈ, এইটো ছিষ্টেমত দিম প্ৰথম। তাৰছত পিছত যদি বিজনেছটো ইমপ্ৰুভ হয়, ইমপ্ৰুভ হয়, তেতিয়া অকণ প্ৰাইচটো বঢ়াই দিম।
অ, হ'ব। মানে চোৱা বেছি প্ৰাইচটো বঢ়াই দিলে মানুহৰ মানে মনত অকণ বেলেগ এটা ই মানে হৈ যায় বুইছা? তুমি মানে এতিয়া এটা কথা কোৱাচোন, তুমি যে এইটো যে কৰিম বুলি ভাবিছা কৰিম বুলি ভাবিছা মানে? তোমাৰ, তোমাৰ প্ৰফিটটো কি হিচাপত হ'ব আৰু মানে তুমি কি হিচাপত মা মানুহক তেনেকে দিবা? যাষ্ট তুমি মানে মোক এটা ভালকে বুজোৱাচোন, যে কলৰ বিজনেচটো যে তুমি কৰিবা, শুনা শুনা শুনা, তুমি যে কলৰ বিজনেচটো যে কৰিবা তুমি সেইটো যেনেকে ৱেবচাইট- চুৱেবচাইট খুলি পেলাই আমি যেনেকে ভাবিছো অনলাইনো কৰিম অনলাইনটো কৰিলে বা অফলাইনটো কৰিলে আমাৰ কি লাভ হ'ব?
কি লাভ হ'ব, তোমাৰ যদি তোমাৰ এক বান্দেল চিপছত বিশ পেকেট ধৰিছো, বিশ পেকেট চিপছৰ পেকেটিং কষ্ট যাব, খুব বেছি দহ টকা ধৰিছোঁ হাঁ প্লাষ্টিকৰ, পেকেটিং খৰচ দছ টকা যাব, দছ টকাই চিপ চৰ তোমাৰ এটা কলতটো দু-এটলিষ্ট মানে তিনি পেকেট চিপচ চু ডাঙৰ জাহাজী ক'লে এটা-এট এটা কলত তিনি পেকেট চিপছ্ বনাব পাৰিবা। তোমাৰ এটা কলত খুব বেছি চাৰি টকা বা তিন টকা পৰিব, চাৰি টকা তিন টকা পৰিলে তোমাৰ এটা এপেকেটত এটকা কা বা ডেৰ টকা, তেনেকা চিষ্টেমত পেকেট পৰিলে, কল পৰিলে দুটকা, তিন টকা, তোমাৰ দছ টকাত বেচিলেও আঠ টকা লাভ হয় নে নহয়? তোমাৰ যদি এপেকেট চে-এ পেকেট চিপছ্ত সাত-আঠ টকা লাভ থাকে, তোমাৰ বাণ্ডেলত কিমান লাভ থাকিব? বুইছা? আমি সেটো এপেকেটৰ হিচাপত নধৰো, মানে আমি বাণ্ডেল হিচাপত ধৰিম যাতে মানে
মানে আমি কাৰ্টুন টাইপত ধৰ দিলে তোমাৰ ধৰা কোনো এখন জেগাত বেছি লাভ হয়। আমি এখন দোকানত ধৰা দিলে, আমি এইটো চিষ্টেম কৰিব লাগিব, যাতে আমি যদি দোকানত এক কাৰ্টুন
লে, প্ৰথম, প্ৰথম অকণ কুৱান্তিতিটো বেছিকৈ দিম, কাৰণ তেতিয়া মানুহে খাব ন' যেত যেতিয়া মানুহৰ এবাৰ টেষ্টটো লাগি যোৱাৰ পিছত মানুহে ভাল পোৱা হ'ব, তেয়া কুৱণ্টিটিটো কমাই দিলেও মানুহে খাবই।
কিন্তু খালি ইমানো কমাব নোৱাৰা কাৰণ বেছি কমাই দিলও মানে অকণমান মান অ বেয়া ইমফেক্ট কৰে আৰু মনত শুনা শুনা আমি আমি আমি মানে প্ৰথমতে এটা অফাৰ দিব লাগিব আমি যেতিয়া দোকানবিলাকত হে প্ৰথম ষ্টেজ কৰাৰ পিছতহে আমাক বিচাৰিব মালটো বিচাৰাৰ পিছত আমি তেতিয়া এটা কথা ক'ম যে আমি তেতিয়া এটা কাৰ তহুন হিচাপে দিম এটা অফাৰ উলিয়াম আমাৰ যাতে এক কাৰ্টুন বা দুই কাৰ্টুন সেইটোত মাল ললে আমি মানে এক কাৰ্টুনত তোমাৰ ষাঠি টকীয়া পেকেট এটা আমি এটা ফ্ৰী দিম মানে যে সেই দোকান খনৰ দোকান খনৰ মানুহ ঘৰে খাব পৰাকে
আৰু এটা কথা এটা শুনা আৰু এটা কাম কৰিব পাওঁ তোমাৰ বান্ধি লও কুপন চিষ্টেম কৰিব পাওঁ এখন কুপন কুপন থাকিব স্কেছ কৰিলে তোমাৰ যিমান পইচা আহে সেইটো অফ হ'ব তিপছত সেইটো চিষ্টেমো কৰিব আজিকালি সেইটো বহুত চলি আছে তাৰমানে বহুত আজিকালি
অ আজিকালি মইও পাইছো চিপছ টিপছতো মানে তোমাৰ দহ টকা পাঁচ টকা তেনেকে মানে প্ৰফিট ওলাই
প্ৰফিট তেনেকুৱা চিষ্টেমত কুপন চিষ্টেম কৰি দিম ধৰ তাত দোকানীটো মানে ফৰ্তি পাৰ্চনৰ ফুলো চল্লিশ টকা অফুলো চলিশ টকাটা মানটো বলে খাই অ চল্লিছ টকা টো চাৰি পেকেত চিপছৰ দামে কমি গ'ল না
সেইটোৱে সেইটো কৰিলে তেতিয়া আমাৰ মানে মাৰ্কেটিংটো ভাল থাকিব তেতিয়া মানুহে ধৰ বস্তুটো যেতিয়া টেষ্ট পাব তাৰ পিছত একো কৰিব সিহঁতে চেক কৰাৰ পিছত চাব ধৰ এতিয়াও এয়া এনেকে এনেকে ফ্ৰী দিছে ত এনেকে ফ্ৰী দিলে মানে পইচাও গম পাম যে গম পালে মানে বেছি সুবিধা হ'ব কাৰণ চোৱা এইটো তুমি যে টকীয়া বস্তু এটা কিনিব না তাতে তুমি যদি এনে খাবা দশ টকা টো গুচি গলে তে তুমি দশ টকীয়া বস্তু কিনো যদি তুমি এটকা দুটকা হ'লেও কেচ বেক কৰা তুমি যে তেনেকে যে পাঁচ পেকেট কিনিলে তোমাৰ দহ টকাটা আহি যাব আ দুটাকে কেচ বেক পালা দুটকা দহ টকাত আৰু এক পেকড লব পাৰিবা মানুহ আজিকালি সেইবিলাক বিজনেছ কৰিছা তুমি এই গুগল পে' এপটোতো দেখিছাৱে এই এপটোৰ আগ এইবিলাক একো কেচ বেক নাপাই ফোন পে একে একো কেচ বেক নাপায় ত এনেকে নতুন কেপ উলিয়াইছে নাভি ইউ পি আই বা চুপাৰ মানি এইবিলাকত চোৱা তুমি এতিয়া কৰিলেও তোমাৰ যি কি নহওঁক দুই পইচা মানে দুই পইচা নহয় এক টকা বিশ পইচা দশ হাজাৰ তেনে কয় মানে পায় ত' মানুহে এক টকা ওপৰত বিচাৰিব ন সেইটো কাৰণে
মানুহে আজিকালি এখন দোকানত ইখন দোকান ওচৰত হলেও এক টকা কবাট কম পালে সেইখন দোকানলৈকে যাই বুজিছা মানুহে আজিকালি য'ত মানুহৰ লাভ থাকিব ত'তেই যাব মানুহে আনকি চিনাকি হওঁক নিজৰ দোকান হওক য'ত। কফ মাব তোতেই যাব মানুহে সেইটোৱে বিচাৰে যাই মানে যেনেকে এতি কেম্পা ফেমাচ বিশ টকাত এনে কক কলা পায়ে ওৱান। ফিভটি এ মেল কেম্পাৰ বিশ টকাৰ আধা লিটাৰ পায় সেইটো কাৰনে মানুহে আজিকালি কেম্পাৰটো বেছি প্ৰিফয়াৰ কৰে কাৰণ মানে কেম্পাৰটো বেছি ভাল মানে কণ্টিটি বেছি যায় ন বেছি পায় সেয়াই মানুহে খাই মানুহৰ টেষ্টো অকণ টেষ্টটো বেয়া নহয় টেষ্টটো অকণ কম হ'লেও মানে বেছিটো বিচাৰে ন যেনেকে এতিয়া দহটকীয়া এতিয়া পানী যেনেকে ৰিলায়েন্স ৰিলায়েঞ্চ ৰিলায়েঞ্চে যেনেকৈ কৰিলে ইণ্ডিপেণ্ডেন্ঞ্চটো এতিয়া ইণ্ডিনে মাকে লোৱাৰপ বেলেগ মানুহে আধা লিটাৰ বটল নুখোৱাই হল দহ টকীয়া দি
টাৰ ব পাবা নোোৱাই চব চভে ফিফম এল তব সাতশ পঞ্চাশ অ' তেনেকে পাবা এতিয়া আধা লিটাৰ ফ্ৰমিলি দশ টকা পানী বটল এইডাল দিলেও হয় এয়া হয়তো চবেই এতিয়া নিজৰ বহাই বহাই দিছে হয় নে এতিয়া সাতশ পঞ্চাজনানকে পান পালে কি তুমি এতিয়া সৰু পানী বটলটো লবা নেকি দশ টকাত
অ সেইটোৱেটো সেইবিলাক বহুত কথা হেৰীৰ পৰা তাকে আজিকালি সেইটোৱে মাথা মাৰি চলিব লাগিব ব কিবা এটা কাম কৰিবলৈ আগবাঢ়িলে নহ'ব বুজিছা মানে তাত কি কি কি কি হব সেইবিলাকো মাথা মাৰিব লাগিব
সেইটো কাৰণে মানে কি হয় তুমি আমি ভাবিছো সেইটো কৰাই ভাল হ'ব বেছি কৰিব মানে কলেও কিবা পিছত অকণ অসুবিধা হ'ব। সেইকাৰণে যোনটো দেখিছোঁ আমি যেনেকে পাইছো তেনেকে কৰো নেকি ন'?
অ, সেইটোৱে তাকে ভাবিছো তোমাৰ কোনোবা লগৰ আছে যদি কৈ দিবা মানে ভাল মানে বিশ্বাসী কোনবা।
মোৰ লগৰ তেনেকে দুজনমান ঘৰৰ ওচৰৰ দুজনমান আছে ঘৰৰ ওচৰ দুজনমান আছে এজনতো তোমাৰ তোমাক কৈছোৱে এজনৰ নাম কৈ চুৰেন আলি
অ', তাকেই অ, চুৰেনক কবা তুমি। সি যদি কৰে আমাৰ লগত।
সেইটোৱে কম দিয়া।
অ, চুৰেনে খগেন বৰা, ন খগেন বৰা মানুহজনৰ মই নাম শুনিছো দেই আগতে বহুতবাৰ এইবিলাকৰ মানে বিজনেচত বহুত হেৰি আছে বোলা ন!
অ', সি জে এছ এফত কাম কৰিছিলে আগতে।
হয় নেকি!
এই জোনাকী হল স্পেচেল ফৰ্চত।
অ', অ', ঠিকেই আছে।
তাতে সেইটোৱে, সেইটোৱে বাৰু
আহ, আহ তাকেই তেনেকে কৰিম। খালি মেচিন টো আগতে অৰ্ডাৰ কৰি আনিব লাগিব দে সেইটো কিন্তু হে কৰিব লাগিব, লাগিব, লাগিব মেচিনতটো অঁ অঁ গুৱাহাটীৰ পৰা আনিব লাগিব। লাগিব দেই।
অঁ হ'ব।